হেল্লো!
কি কৰিছে?
হয়, আছিলোঁ এনেই।
অঁ! তাৰপিছতে খোৱা-বোৱা কৰিলে নে?
খোৱা-বোৱা কৰা হ'ল বাৰু।
অঁ-অঁ! ময়ো খোৱা-বোৱা কৰিলোঁ বাৰু এতিয়া। ম-ময়ো খোৱা-বোৱা কৰিলোঁ কৰি পেলাই এতিয়া আকৌ দুপৰীয়া টাইমত বোলো কি কিনো কৰোঁ বুলি এনেই টপিক এটাৰ ওপৰত ভাবি আছিলোঁ কথা এটাৰ ওপৰত। তাৰপিছত বোলো আপোনাৰ লগত অকমান কথা পাতোঁ টপিক এটাৰ ওপৰত। আপুনি বিয়া-চিয়া পাতিলে নাই বাৰু?
বিয়া-চিয়া বৰ্তমান পতা নাই বাৰু দেই।
কেতিয়া পাতিব?
পাতিবলে এতিয়া মানে ৰেডি হোৱা নাই।
অঁ-অঁ! হয়-হয় ময়ো তাকে বিয়া পতা নাই কিন্তু ময়ো প্লেনিং কৰি আছিলোঁ বিয়া পতাৰ ওপৰত। কেনেকৈ অ! মানে বিয়াখন কেতিয়াকে পাতিম, বিয়াৰ ওপৰতে প্লেনিং কৰি আছোঁ। বৰ্তমান আজিকালি এইবিলাক আহ বি এ বিয়াৰ মানে হেৰিবোৰ দেখা পাইছোঁ যে আজিকালি বিয়াৰ পিছতো মানুহ বিলাকৰ অলপ-অলপ সম্পৰ্কবোৰ বেয়া হৈ যায় যে। ত তাকে বোলো বুলি ভাবি পেলাই মই বোলো আপোনাৰ লগতে ডিচকাশচন কৰোচোন যে কেনেকুৱা ধৰণৰ সময়ত কোনটো সময়ত বিয়া পাতিলে মানে ভাৱে অ মানুহ এ বিয়াখন বিয়াৰ পিছৰ সম্পৰ্কটো চলাই ৰাখিব পাৰে তাৰ ওপৰত মই আপোনাৰ লগত অকমান ডিচকাছ কৰিম বুলি ভাবো আপুনি অ ক'ব নেকি মোক তাৰ বিষয়ে আপোনাৰ মানে আইডিয়াটো কেনেকুৱা
হয় হয় ফাৰ্ষ্টতো মেইন কথাটো আত্মনিৰ্ভৰশীল হ'ব লাগিব যদি চাব যায় কাৰণ এইটো বিনা কাৰণতটো একো পচিবল নহয়
উম উম উম হয় হয় মানে আপুনি ক'ব বিচাৰিছে স্বাৱলম্বী হোৱাটো মানে নিজৰ কিবা এটা কৰাটোৰ কথা ক'ব বিচাৰিছে
হয় হয়
সেইটো সেইটোতো একদম বহুত ভাল কথা কৈছে আপুনি আহ যদি আমিও যদি মানে নিজকে প্ৰথম হেৰি কৰিব নোৱাৰো মানে নিজ যোনটো বিচাৰো সেই বস্তুতয়ে ল'ব নোৱাৰো তেনেহ'লে বেলেগ তেতিয়া মোৰ অ বিয়া পতাৰ পিছত যোন জী পত্নীয়ে কিবা বিচাৰিব মই তেতিয়াতো দিব নোৱাৰিম দে সুখী নহব বিয়াখন মানে বিয়াৰ হোৱাৰ পিছত সম্পৰ্কটো আমাৰ ভাল নহ'ব হয় নে নহয়
হয় হয় ঠিকে কৈছে
অ হয়
আৰু যদি উম নেক্সট যদি কৰে আহিব বয়সতটো কাৰণ সেইটো বহুত নিৰ্ভৰ কৰে বিয়াখনত কাৰণ অ আজিকালি বহুত দেখা গৈছে যে সৰুতে বহুতে বিয়া হৈ যায় পাছত বহুত কিছুমান অসুবিধাৰ সন্মুখীন হয় ত' সেইটো হিচাপত অলপ বয়সো চাব লাগে
হয় হয় হয় এতিয়া আপুনি আপোনাৰ মতে কোনটো বয়সত আপুনি মানে বিয়া পাতিবলে পাতিলে ভাল হয় বাৰু
যদি আহ ভাৰতৰ যোনটো আমাৰ এইজ বয়স যোনটো বিয়া হোৱা বয়ক দিয়ে থোৱা আছেটো ওঠৰ বছৰে দিয়া আছে কিন্তু মোৰ হিচাপট এক অ মোক হিচাপত মানে একৈশ বছৰ পাছত দিলে হ'লে ভাল হেল্ল'
হয় একচেলি যেতিয়া আমি মানে আমাৰ বুল হ'ম মানে ধৰি লোৱা আ মানে ধৰি লওক মানে আমি লোকৰ কথা বুজি আমাৰ মোৰ ৱাইফে মোৰ পৰা কি বিচাৰে মই সেইটো বুজি তেতিয়া মানে আমাৰ মেণ্টেল মেচৰিটো যেতিয়া আহিব তেতিয়া আমি ক'ব পাৰিম যে অ আমি উম বিয়া পতাৰ বয়স হৈছে এতিয়া আমাৰ বৰ্তমান কিন্তু যদি আমাৰ মেণ্টেল মেচিৰিটিটো নাহে তেতিয়া আমি গম নাপাম মানে বুজি নাপাম আহ তাৰ ৱাইফে মোৰ পৰা কি বিচাৰে তেনেকুৱা ধৰণৰ হেৰিবলাক আৰু
কি কৈছে আপুনি
নম্বৰ অ হয় দুই নম্বৰ আপুনি যোনটো কলে উ হেৰি হ'ব লাগে আত্মনিৰ্ভৰশীল যদি মানে সেইটো আত্মনিৰ্ভৰশীল মানে এইটো কি বুলি ক'ম আৰ ভাৱে আত্মনিৰ্ভৰশীলতা আনিব লাগিব হয় নহয়।। অঁ মানে যাতে আমি এটা ফাইনেঞ্চিয়েল আমাৰ কডিচনটো ভাল হ'ব লাগিব। য য'ত আমি মানে ভৱিষ্যতৰ কাৰণে যোনটো সংসাৰ বা ঘৰ সংসাৰ চলাবৰ বাবে যোনটো আমাৰ একেবাৰে মিনিমাম খৰচ। সেই খৰচটো আমি আঁহ উলিয়াব পাৰিব লাগিব হয়ে নহয়। তেনেকুৱা ধৰণৰ, আৰু যেতিয়া আমাৰ বিয়াৰ আগতে আমাৰ এটা স্বতন্ত্ৰ মানে নিজৰ মানে চিন্ত ধাৰা থাকে, সেই চিন্ত ধাৰাটো আমি চেঞ্জ কৰিব লাগিব। অঁ বিয়াৰ পিছলে আমি চেঞ্জ কৰিব লাগিব, আমি তেতিয়া অঁ ইটোৱে সিটোক বুজি পাব লাগিব, আমাৰ বিয়া যোনটো অঁ পাটনা পাৰ্টনাৰ থাকিব যোনজনী পাৰ্টনাৰ থাকিব সেই পাৰ্টনাৰৰ লগত আমি অঁ মিলা মিচাৰ মাজেৰে চলিব লাগিব, তাইৰ কথাটো আমি বুজি পাব লাগিব। আৰু মোৰ কথাটো তাই বুজিব লাগিব হয় নে নহয় বাৰু।
হয় হয়, হয়
আৰু আৰু তাৰ হয়।
আৰু আপুনি বিয়া পাতিলে?
মই বিয়া পতা নাই, মই বিয়া পতাৰ ওপৰত এতিয়া বৰ্তমান প্লেনিং কৰি আছো আৰু, কেনেকে মানে পাৰিম কথাবোৰ বুজি নাপাও যে ইমানকে সেইটো কাৰণে আপোনাৰ লগত আলোচ চনাৰ কৰিব বিচাৰিছো। এ মানে এটা অবস্তু লাগেই হয় নাই বিয়াৰ ৰেচপনিবিলিটটো মেইনটেইন কৰিব পাৰিব লাগিব, এতিয়া যোনটো আমাৰ দায়িত্ব বুলি কোৱা বস্তুটো।
হয় দায়িত্ব হয়।
এতিয়া মই অকল নিজৰ দায়িত্ব ললে নহব। মই মোৰ যোনজনী ৱাইফ হ'ব তাইৰ দায়িত্ব ল'ব লাগিব, তাই কি বিচাৰিছে সেইবোৰ দিব পাৰিব লাগিব। প্লাছ তাই যেতিয়া সকল নিজৰ ঘৰ সংসাৰ এৰি পেলাই মোৰ তালৈ গুছি আহিব এজনী ছোৱালী হিচাপে। ত' ত সেই ক্ষেত্ৰত মই তাইক অঁ তাই তাইক মানে মই সুখী ৰাখিব পাৰিব লাগিব, তাই যেতিয়া মোৰ কাৰণে মোৰ ঘৰৰ কাৰণে তাই ঘৰ এৰি থৈ গুচি আহিব পাৰে। তেনেহ'লে তাইৰ ঘৰৰ মানুহখিনি ক থা মই চিন্তা কৰিব লাগিব।
সেইটো হয় পিছে, ঠিকে কৈছে আপুনি।
সেই দায়িত্বটো লাগিব, হয় নে নহয় তাইৰ যেতিয়া বিপদ হব, বিপদ পদ আপদে উম মানে বিপদ আপদেতে মানে মই সেই মোৰ জীৱন সংগীৰ কাষত মানে মই ধৈৰ্য্য আৰু সাহসেৰে মানে থিয় থিয় দিব পাৰিব লাগিব, হয় নে নহয়। উম, আপুনি এই তেনেকুৱা তেনেকুৱা ধৰণৰ মানসিকতাৰ কৈছিলে নে, নে বেলেগ কৈছিলে বাৰু?
আপুনি যিটো কৈছে সেইটোৱে, মানে যেনেকে আপুনি ক'লে অঁ, প্ৰথমতে মানসিকতাটো সদায় ষ্ট্ৰং হ'ব লাগিব। বা কথা বুজি পাব লাগিব, অকল অঁ, বিয়াটো পাতিলে নহ'ব ন।
উম উম হয় হয়।
বাকী বহুত কথা থাকে। আপুনি যেনেকে ক'লে হয় সেইখিনিয়ে চবেই সেইটোৱে মেইনটেইন কৰে।
চবেই সেইটোৱে মেইনটেইন কৰে ন ত' মানে উম এ এ এতিয়া আপোনাৰ এনেকুৱা নালাগে নে মোৰ লগৰ জনে বিয়া পাতিছে। মইও বিয়া পাতো বা কোনোবাই বিয়া পাতিছে আপোনাক যদি কোনোবাই কয় তোমাৰতো বিয়া পতা বয়স হৈ গ'ল তেতিয়া আপোনাৰ এনেকুৱা অনুভৱ নহয় নে ময়ো বিয়া খন পাতিব লাগিছিলে বা লগৰ কিজনে বিয়া পাতিলে তোমাৰ এ এনেকুৱাতো অনুভৱ হ'ব লাগে কেতিয়াবা হয় নহয় তেনেকুৱা অনুভৱ।
তেনেকুৱাটো নহয়
কিয় বা।
তাৰমানে যদি ক'ব যাওঁ মোৰ মানে এতিয়ালৈকেতো মই নিজে আত্মনিৰ্ভৰশীল হব পৰা নাই। ফাৰ্ষ্ট অফ অল আৰু ছেকেণ্ড কথা মই সেইটো হিচাপত মোৰ মানসিকতাটো অহা নাই যে মই এখন ঘৰ চলাব পাৰিম বৰ্তমান টাইমত আৰু সেই কাৰনে মানে ডাইৰেক্টলি এইটো নাহে মানে যে মোৰ লগৰজনী বিয়া পাতিলে মও পাতিব লাগে অ।
একদম সঁচা কথা কৈছে আপুনি হয় হয় টাইম লব লাগিব টাই সেইটো সেইটো বহুত ইম্পৰ্টেণ্ট বস্তু টাইম লোৱাটো ত' যে এতিয়ালৈকে আপুনি নিজকে ষ্টেবুল কৰিব নোৱাৰে নিজৰ চিন্তা ধাৰণা বিলাক অকনমান গহীন কৰিব নোৱাৰে। তেতিয়ালৈকে আপুনি হেৰি হৈ থাকিব নোৱাৰে আপুনি যে যেতিয়ালেকে মানে সৰু সৰু ল'ৰা কালাৰৰ অৱস্থাটো যেতিয়ালেকে লৈ থাকিব সেইটো মাইণ্ডছেট তেতিয়ালেকে নোৱাৰে ত' মানে কবলে গ গলে যদি এনেকুৱা মানে মই ক'বলে বিচৰাটো যদিহে আপোনাৰ লগৰজনে বিয়া পাতিছে বা আপোনাৰ বয়স লগৰজনে বিয়া পাতিছে আপোনাৰ লগৰজনে বিয়া পাতিছে বা আপোনাক কোনোবাই কৈছেও যে আপোনাৰ বিয়া পতাৰ স স সঠিক সময় হৈ গৈছে। কিন্তু আপুনি নিজে বুজি পাইছে যে আপোনাৰ বিয়া পতাৰ সময় অ সময় হোৱা নাই ত সেইটো কাৰণে আপুনি বিয়া পতাটো আপোনাৰ কাৰণে শুদ্ধ সময় বুলি আপুনি ভাবিব নালাগে ত' যে আপ বিয়া পতাৰ শুদ্ধ সময়টো কেতিয়া ভাৱিব পাৰিব যেতিয়া আপুনি অ নিজৰ জীৱ ৱনৰ জীৱনটো মানে বেলেগ এজনৰ লগত আ সমানে অ সমানে সমানে বেলেগৰ লগত মিলাই দিব পাৰিব মানে। আধা জীৱ জীৱন আপুনি বেলেগৰ লগত কটাব লাগিব। ত' তাৰ লগত যদি আপুনি মিলাব পাৰিছে তাক আপুনি নিজৰ জীৱনটো এৰি এৰি দিব পাৰিছে আহ তাৰ লগত গোটেই জীৱনটো সুখী থাকিম বুলি ভাবিছে তেনেহলে আপুনি সেই এ এ সেই বস্তুটো তে যে যেতিয়া আপোনাৰ সেইটো চিন্তা ধাৰা ভালকে গঢ় লৈ উঠিব তেতিয়া আপুনি কব পাৰিব যে মোৰ ৰেচপনচিবিলিটি এটো অহ আহিছে বৰ্তমান মই তেতিয়া বিয়া পাতিব পাৰিম।
হয় আৰু এটা আপুনি কথা কব আহ যিহেতু বিয়াটো দুই প্ৰকাৰে হয়। এটা লভ আৰু এৰেঞ্জ আপুনি কোনটো বেছি মানে ভাল পাব নিজৰ হিচাপে
সেইটো বিয়া পতাটো এতিয়া, ল লভেই হওঁক বা এৰেঞ্জ হওক বুলি, তেনেকুৱা ভাল পোৱা বুলি, কোনো হেৰি নাথাকে। কাৰণ, লভ মেৰেজটো হৈছে, উম, এতিয়া ল'ৰা আৰু ছোৱালীৰ মাজত আগৰ পৰা সিহঁতৰ ভাল পোৱা থাকে।
হয়।
ত' ভাল পোৱাটো থাকে। মেইনলি হৈছে, মেইন প্ৰথম থিমটো হৈছে বিয়া বিয়া পাতি। মানুহে বিয়া পাতিবই লাগিব সেইটো কম্পালচৰি, ত বিয়া আহ য এ পাতিবই লাগিব। কিন্তু যেতিয়া লভ টো আগতেই থাকে নহয়। তেতিয়া মানে সিহঁতি, সেই দুজনেহে বিয়া পাতিব মানে, ত তেনেকুৱা টাইপৰ তেনেকুৱা টাইপৰ হয়। কিন্তু যেতিয়া আপুনি বিয়া পাতিব ঘৰৰ পৰা আপোনাক এৰেঞ্জ মেৰেঞ্জ কৰাই অমুক কৰাই দিব। তেতিয়াও তাৰো, তাৰো আপোনাৰ উদ্দেশ্যতো এটাই থাকে যে, আপোনালোক দুজনে এতিয়া বিয়াখন পাতি লওক, তাৰ পিছত আপোনালোকৰ দুজনৰ মাজত প্ৰেম হব ইটোৱে সিটোক বুজি পাব। সেইটো অলপ মানে লেট পৰ্যায়ৰ হৈ যায়। মেইন উদ্দেশ্যটো এটাই, দুজন একেলগতে থকাটোৱে উদ্দেশ্য। ত সেই উদ্দেশ্যটো, আহ, কিছুমানে আগৰ পৰাই নিজৰ উদ্দেশ্যটো সিদ্ধান্ত কৰি ৰাখে। আৰু কিছুমানে যোনবিলাকে সেইটো উদ্দেশ্য নক মানে থিৰাং কৰি নাৰাখে, ত সিহঁতে কি কৰে সিহঁতে এৰেঞ্জ মেৰেজ কৰে। ঘৰৰ পৰা চাই দিয়ে বা সিহঁতে নি -জে ছোৱালী নাচায়। ত তেনেকুৱা ক্ষেত্ৰত তেনেকুৱা হ'ব পাৰে। হয়। মোৰ মানে, মই এতিয়ালৈকে যিমানটো বুজি পাইছো, সেইটো সিমানটোৱে সিমান খিনিহে বুজিব পাৰিছো আৰু।
হয় হয়। আপুনি ঠিকে কৈছে উম। অঁহ আৰু তেতিয়াহ'লে, দুইটা প্ৰকাৰৰ বিয়াই ভাল মানে।
অহ। মেইন উদ্দেশ্যটো হৈছে, বিয়াই হয় উ মেইন উদ্দেশ্যটো বিয়া পতাই হয়। ত ভালো পাইছে। যদিও ভাল পাইছে, যদি সিহতে লগতে টাইম স্পেন্ড কৰিব বা এৰেঞ্জমেৰিজ কৰিছে যদিও পিছলে, এ লগতে টাইম স্পেন্ড কৰিব। লগতে থাকিব হয়নে নহয়। সেই গোটেইখিনি উদ্দেশ্যটো, একেতাই হয় ত মানে ক'বলৈ আমি উদ্দেশ্য ইয়াৰ উপনীত হলো মানে এটা কথাতে, যে বিয়া হোৱাৰ কোনো সঠিক সময় নাথাকে। যেতিয়া মানে মেচ- -অৰ হ'ব মানুহজন যেতিয়া নিজে দায়িত্ব পালন কৰিব পৰা হ'ব, তেতিয়াই বিয়াখন পাতিব পাৰিব।
হয় হয়। ঠিক কৈছে ঠিক।
বাৰু। ঠিকে আছে বাৰু আপোনাৰ লগত কথা পাতি ভাল লাগিলে আজি।
হয় হয় মোৰো।
কেতিয়াবা কেতিয়াবা এনেকুৱা টপিক বিলাকৰ ওপৰত আলোচনা কৰিবলৈ আপোনাক ফোন কৰিম বেয়া নাপাব আপুনি।
হ'ব, নিশ্চয় নিশ্চয়।
ঠিক আছে বাৰু, আজিলৈ ইয়াতে সামৰিছো বাৰু দিয়ক।
হ'ব হ'ব।
ঠিক আছে।